হেল্লো
উম' কোৱা।
শুলানে, অ' শুই আছিলা, শুই আছিলা?
শুৱেই আছো। কি হ'ল, একে দাঁত ব্ৰাছ কৰা হ'ব নে, দাঁত ব্ৰাছ নকৰাকেই নিম।
কৰিম, যিমান ৰাতি হ'লেও কৰিম।
হয় নেকি
যিমান ৰাতি হ'লেও কৰিম যিমান ৰাতি হ'লেও কৰি কৰিমেই কৰাটো কৰিমেই নকৰাতো বাৰু নহ'ব। নুশুওঁ নকৰাকে কৰাটো কৰিমেই আৰু বেলেগৰ লগত কথা পাতিছানে অ আৰু বেলেগৰ লগত কথা পাতিবানে চাগৈ
নাই মই নাপ নাপাতিম আৰু তুমি যদি আকৌ এবাৰমান কৰি কৰা তেতিয়া নাপাতিম আৰু
মানে মই কৰাৰ পাছত আৰু নাপাতা
আৰু কি পাতিম আৰু
এতিয়া এতিয়া কথা পাতাৰ পাছত আৰু আৰু মই ক'ল
হ কি কৈছা কি কৈছা
এতিয়া মই তোমাক কল তোমাক দুবাৰ কৰিলো নে কেইবাৰ কৰিলো জানো মোৰ ইমান মনত নাই হি হি হি দুবাৰ আৰু কৰিব পাৰিম নে নোৱাৰিম বা
অ পাৰিবা পাৰিবা পাৰিবা অ উম।
হয় না ইমান বাৰ পাৰি নেকি অ তেনেহ'লে তা
মানে কৰিবা লগালগ লগ হা।
মানে আ তাৰ পাছত পাতিবানে পাতা যদি কৰিম বাৰু অ সেইটোৱে কিমান দেৰিকে পোৱা নাই নহয় ৰাতি এনেই কিমান দেৰিলৈকে
আজি লাষ্ট যে নাই মই মই বাৰু ইমান টাইম শুই যাওঁ কিন্তু আজি আজি আছো আজি লাষ্ট যে
সেইটো কাৰণে আজি কালৈ পৰা নো নাথাকে অ হ'ব। কালিৰ পৰা কালৈৰ পৰা ফ্ৰী আৰু তেনেহ'লে এটা এটাৰ পৰা মানে মোক এটাৰ পৰা মুক্ত পাম আৰু তেনেকুৱা আৰু
সেইটো আৰু তাৰপৰা কাইলৈ পৰা কাইলৈ পৰা কোন কৰ মানুহ আকৌ অচিনাকি হৈ যাব আৰু চব
কালি মই হোৱাটছএপত নাম্বাৰ মেছেজ দি দি দি দি ক'ৰবাত বেলেগ নাম্বাৰ দি দিছোঁ হোৱাটছএপ। চবক মেছেজ দি দিছোঁ তাৰপিছত মোক মানে মেছেজ দিওতে মোক কৈছে হেৰি এইটো ৰং নাম্বাৰ ৰং নাম্বাৰ মই বোলো হা এইটো কৰ ৰং নাম্বাৰ তাকো মেছেজ দিলোগৈ' জানো আকৌ তাৰপিছত আকৌ ডিলিট কৰি দিলো মানে ক'ৰ কি নাম্বাৰ নাজানো আৰু যোনে তোনে নাম্বাৰবিলাক দিছে এতিয়া কিমান মানুহ চিনাকি হৈছে বহুত মানুহ চিনাকি হৈছে। এইটো এতিয়া ধৰ এনে ওৱা এনেকুৱা চিনাকি হ'লেতো ভালেই ভালেই হ'ব দেখোন এনেকুৱা ইমান চিনাকি হৈ গৈছে
কাই কাইলৈ পৰা চব অচিনাকি হৈ কাইলৈ পৰা অচিনাকি হৈ যাব আৰু
সেইটোৱেই হি হি হি
কাইলৈ পৰা
এদিন দুদিনৰ চিনাকি
অহ হয় দিয়া বস্তু বিলাকে কিন্তু মানুহক লগ কৰাইছে দেই ন
ভাবিলে আচৰিত লাগে মোৰ মোক প্ৰথমৰ পৰা কৈ আছে কৈছে তুমি পাৰিবা, কৰা, কৰা। কিন্তু মই কৈছোঁ অ, মই কিনো কথা পাতিম, কিন্তু চিনি জানি পোৱা কেনেকা, বোলো এনেকা হলে এনেকে হলে কেনেকে হ'ব? কৈছে নাই, নাই, পাৰিবা, একো নহয় তুমি পাৰিবা দিয়া কিন্তু এনেকৈ পাতোঁতে বাৰু ভালেই লাগিছে, সেয়া বাইদেউ কেইগৰাকীমানো পাতিলোঁ, এনেকৈ পাতি কৰি ভালেই লাগিছিল
মানে ধৰা ক'ৰ ক'ৰ মানুহ ধৰা একেলগ হৈ ভালকৈ কথা বতৰা পাতি বন্ধুত্ব এটাও বাঢ়ে চিনাকিও বাহে
সেইটোৱেই
বেয়া নহয় কিন্তু দেই, বেয়া নহয়।
বেয়া নহয় সেইটোতো, কি আৰু মানুহৰ অ, ভা কি, অচিনাকি কি, কথাটো আছে ন, কথা পাতাত নো আৰু? মানে যি কেইজন, কেইজন মানুহে, মানে কেইজন মানুহে মানে ইমান হেৰি নকৰিলে, এনে প্ৰায় মানে ভালেই লাগিলে বাৰু, মই প্ৰায় এতিয়া তোমালোকৰ নিচিনা ল'ৰাৰ লগতো কথা পাতি
তিলো
অ, অ, অ'।
উম।
কোৱা, কোৱা
পাতিছোঁ আ
অ'
মানে বোৱাৰী পাইছে নহয়, মানুহে ভালে লাগিছে, চিনাকি হৈ গৈছে মোক কৈছেতো, সেইদিনাখন ফোন কৰিছে, কৈছে তোমালোকৰ ঘৰ কোন খিনিতে, আমি যাম বুলি ভাবিছো, মই কৈছোঁ আহক, আহক, মই ঘৰতে আছোঁ বুলো আহিলে মই বেয়া নাপাওঁ, মানুহ আহিলে ভালেই পাওঁ বাৰু। তাৰপিছত আহিম বুলি ক'লে, তাৰপা কৈছে
তোমাৰ লগৰ?
চিনাকি ইয়াত ইয়াত চিনাকি, লগৰ কি আৰু লগৰ বুলিবলে নহয় আৰু, মানে ইয়াতে চিনাকি হৈছে, এনেকে আহিম বুলি কৈছে কৈছে ভাল লাগিছে কথা পাতি, হেৰি তোমালোকৰ ঘৰলৈ যাম, মই কৈছোঁ অ'।
আহি গ' তাৰ পৰা গ'ল নে নাই?
তাৰপিছত কৈছে মানে বোৱাৰী মানুহ হয়, তাৰপিছত কৈছে বেয়া নাপাবা আৰু, হেৰি আমাৰ আৰু আমাৰ ব্লকলৈ আহিছিলে আৰু কৈছে এনেকে দেৰি হ'ল আহি তোমালোকৰ ঘৰলৈ যাব নোৱাৰিলোঁ, মই কৈছোঁ একো নাই, একো নাই, মই সদায় ঘৰত থাকো ৱেই বাৰু, প্ৰায় ঘৰত থাকোৱেই, কেতিয়াবাহে যোৱা হয় মোৰ ওচৰে পাজৰে ইমান মানে কলৈকো ঘূৰি নে ওচৰে পাঁজৰে, ইমান নুঘুৰোঁ। কিন্তু মানে যাওঁ য'ত আমি ফুৰিব যাওঁ, নিৰ্দিষ্ট সময় আছে মানে সদায় যে যাব লাগিব তেনেকুৱা নহয় মানে, মই সদায় প্ৰায় মানে এনেকে ইমান ঘূৰি নুফুৰো আৰু
যোৱা বছৰ এ যোৱা বছৰ, তোমাৰ যোৱা বছৰো আহিছিল নহয়, এই এইটো প্ৰজেক্ট, তেতিয়া কৰিছিলা নে নাই?
নাই এইবাৰ প্ৰথম।
তে অ', তেতিয়া বাৰু তেতিয়া মানে এ এনেকুৱা নহয় কিন্তু সেইটো বেলেগ আছিলে এই এইবাৰতোত মানে বহুত মানুহ চিনাকি হৈছো দেই বা কিমানকে চিনাকি হৈছো
ঢেৰ মানুহৰ লগত কথা পাতি থা মানে ছোৱালী বোৱাৰী চবৰ লগতে পাতিছা
অ মানে এতিয়া ক ক ক মানুহ ঠিক নাই আৰু হা তাৰপিছত মানে মই তোমাক একদম সঁচা কথা কৈছো আগতে কোনো ছোৱালীয়েটো মেছেজ নকৰেই এতিয়া মানে ফ্ৰী আছা নেকি ফ্ৰী আছা নেকি ফ্ৰী আছা নেকি বিজি আছা চবেই বাপৰে ক'ৰ ক'ৰ মানে এই মৰি মৰি যাবা আৰু এনেই তুমি হাই বুলি এটা মেছেজ দি তুমি হাই বুলি এটা মেছেজ মেছেজ দিয়াচোন কিমান বেয়া বেগে গালি পাৰিব ঠিক নাই
সেই সেইকাৰণে মই কাউকে মেছেজো নকৰো হেৰিও নকৰো কিন্তু এতিয়াবোৰ উপজাচি আহি যায় ফ্ৰী আছা নেকি ফ্ৰী আছা নেকি কল কৰিম নেকি কল কৰিম নেকি বাপৰে
ভালেই হৈছে কিন্তু বেয়া হোৱা নাই বাৰু
নাই নাই নাই নাই
মানে কি জানা মোক মানে কি জানা এটা কথা কওঁ এই ছোৱালী বোৱাৰী বুলি কোনো কথা নাই মানে ভালকে কথা পাতিব পাৰিলে হ'ল এতিয়া কিছুমান আছে মানে এনেই ফোনটো কৰেহে একো না টপিক আছে নাই কিবা আছে তুমি যদি সুধিলা সুধিলা নুখুধিলা যদি নাই এ ও মাৰি চাগে তেনেকুৱা বৰ বেয়া পাওঁ মই কথা পাতিবলৈ ছোৱালী হওক বোৱাৰী হওক ল'ৰাই হওক সেইটো কোনো কথা নাই সেইবুলি নহয় যে ছোৱালী মানুহ ছোৱালী মানুহ এতিয়া ধৰ ছোৱালী মানুহ হ'ল বুলিয়ে যে মই তাইকে ফোন মাৰি থাকিম তাই লাগিলে কথাই নকওঁক তেনেকুৱাতো নহয় ন বস্তুতো আমিতো এটা প্ৰজেক্ট কৰি আছো
হেইটোৱেই
উম এতিয়া এতিয়া মোৰ মেক্সিমাম আছিল মই লৰা মানুহক মোক মেক্সিমাম কল কৰা আছে মোৰ গাঁৱৰ ল'ৰাকেইটা মোৰ লগৰ ল'ৰাকেইটাকে মই মেক্সিমাম কল কৰোঁ তাৰ তাৰ মাজতে দুই এটা ধৰক এনেকে তোমালোকৰ এনেকে চিনাকিটো ধৰ এনেকে নাম্বাৰটো লৈ পেলাই ধৰক কৰা হৈছে আৰু সেইটোৱে অন্য একো নাই আৰু বেলেগ
সেইটো হয় মই সেইদিনাখন এজন নাম্বাৰ দিলে আৰু কোনে কোনে কোনে কোনে নাম নাম্বাৰ দিছে মই সেইবিলাক নাজানো হোৱাটছআপত মানে নাম্বাৰবিলাক দিছে যে মই কিন্তু গ্ৰুপত সোমোৱা নাই মোৰ মানে মোবাইলত বহুতকেইটা গ্ৰুপ আছে মই কৈছোঁ মোক গ্ৰুপত দিব নালাগে কাৰণ গ্ৰুপত দিলে মোৰ গ্ৰুপ এনেই ধেই ধেই গ্ৰুপ আছে মোৰ গ্ৰুপত নালাগে মেছেজে মেছেজ ভৰ্তি হৈ যায়গৈ মোৰ বোলো গ্ৰুপ নালাগে তুমি এনেই দিয়া তাৰপিছত ফোন কৰিলে মানুহগৰাকীয়ে ফোন কৰিলে কৈছে তোমাক মই ধেৰ নাম্বাৰ দিম তুমি ফোন কৰি থাকিবা মই বোলো ঠিক আছে তাৰপাছত ফোন কৰিলে তাৰপাছত ফোন কৰিলে এজনী ছোৱালীয়ে মোক ফোন কৰিলে কৈছে হেৰি বা তোমাৰ লগত এনেকে কথা পাতিম বোলো ঠিক আছে। কৰা তুমি, তুমি কৰিবানে আগতে মই কৰিম, তাৰপিছত কৈছে মই কৰিম, মই কৈছোঁ ঠিক আছে তুমি কি টপিক পাতিবা, মানে কিয় বিষয়ে পাতিবা? কৈছে এনেকুৱা বিজনেছৰ বিষয়ে। পাতিম মই বোলো ঠিক আছে তেনেহ'লে কৰা তুমি। তাৰপিছত কৰিলে কথা কও মানে কথাটো ক'বও নেজানে ভাল দৰে মেলিবও নাজানে এতিয়া মই কি কথা পাতি পাতিম মানে মোৰ মানে একো কষ্ট হয় মোৰ একো মানে কথা পাতিবলৈও তেনেকুৱা নাথাকে মই তেতিয়া কৈছো মই কৈছো তুমি তাৰপাছত আকৌ মই ক'লোঁ মই কৰোঁ নেকি তাৰপাছত কৈছে বা মই এতিয়া মই বোলো ঠিক আছে তেনেহ'লে শুৱা তাৰপিছত তেনেকে অ', তেনেকৈ ক'লে মোক কৰিলে তাৰপিছত মোক কৈছে মই এতিয়া শুলো মই বোলো ঠিক আছে তেনেহ'লে। শুৱা আৰু মানুহকটো জুৰ জবৰদস্তি কৰিবও নোৱাৰি ন'?
অ', জুৰবস্তি কৰিব নোৱাৰি নহয় সেইটোৱে।
সেই সেইটোৱে তাৰপিছত তোমাৰ শুই গ'লগৈ শুই পেলাই তাৰপিছত তোমাৰ পিছৰদিনাখন কৈছে বা আকৌ মই কৰো নেকি তাৰপিছত মই ক'লোঁ নাই মই এতিয়া বিজি জি আছোঁ মই ভাত বনাই আছোঁ দুপৰীয়া সময়ত মই এতিয়া নোৱাৰিম। তেনেকে বুলি দিলোঁ, তাৰপিছত তোমাৰ মোক ক'লোঁ মোৰ যোনে দিছিলে নাম্বাৰটো মানে হেৰি কৰিছিলে মই তেওঁক ক'লোঁ মই যে কথা নাপাতোঁ, কাৰণ কিয় কথা নাপাতো
অ'।
একো কথাই পাতিব নাজানে এনেই এনেই উম উম কৰিব কিবা-কিবি ক'ব আৰু কথা নালাগে আৰু চবৰে লগতে কথা পাতি ভাল নালাগে তেনেকে বুলি ক'লোঁ, তাৰপিছত কৈছে হ'ব দিয়া তেনেহ'লে নালাগে তাৰপাছত মই আৰু কথা নাপাতিলোঁ তেনেকে তাই কল কৰিলে মোকেই কৰিলে আৰু মই নকৰিলোঁ তাৰপিছত আৰু এগৰাকীক দিলে সেইগৰাকীয়েও বাৰু ভালকৈ কথা পাতিলে তাৰপিছত আৰু এজনী তাই ল লগৰে দিলে মানে ল'ৰা আৰু লগৰে কৈছে এইটো কথা পাতা বা তুমি এইটো ভাল পাবা এনেকৈ কৈছে। তাৰপিছত মই কৈছো ঠিক আছে তুমি খালি ভাল মানে কথা পতা দিবা আৰু এনেকে বুলি কলো। তাৰপিছত কৈছে নাই, নাই এই কথা পাতে ভালে পাতে কিন্তু ল'ৰাজনেও কথা পাতে পাতি ভালেই লাগিলে ভালকেই কথা পাতিছে।
নাই ইয়াত তোমাৰ মেক্সিমাম চব দেই ভদ্ৰ, ভদ্ৰ মানুহ আছে দেই ইয়াৰ মেক্সিমাম নানে গোটেইখিনি ভদ্ৰ মানুহ দেই ইয়াত। এনেকে কোনো ইয়াত অভদ্ৰামি কোনো হেৰি নাই ভাল মানে কোনো হেৰিয়ে বেয়া এক্স হোৱা নাই আজিলৈকে মোৰো।
সেইটোৱেই আৰু মানে তাৰপিছত এতিয়া মানে ল'ৰাজনৰ লগত কথা পাতিলো ভাল লাগিলে, তাৰপিছত মই আকৌ কৈছোঁ মোৰ মানে ছোৱালী যোনজনী মোক দিছিলে আৰু মই কৈছোঁ মই কৈছোঁ ত' মোৰ লগত বা কথা পাতেনে নাপাতে আকৌ কি বা ভাবে, ভাবিব আকৌ কিবা ভাবে মোৰ লগত পাতিব জানো এনেকৈ কৈছোঁ আৰু তাৰপিছত কৈছে একো নাই একো নাই বা তোমাৰ লগত কথা পাতিব এনেকে কৈছে তাৰপিছত মই বোলো ঠিক আছে তেনেহ'লে দিয়া তাৰপিছত আকৌ কিন্তু ভালেই পালে ল'ৰা পিছত মেছেজ কৰিছে বা তোমাৰ লগত কথা পাতি বহুত ভাল লাগিছে। মই ক'লোঁ থেংক ইউ বাৰু তেনেকৈ বুলি ভালেই পালে মই বোলো হওক বাৰু ভাল লাগিলে ভাল লাগে মানে কথা পাতিব মানে কি আৰু তুমি যেনেকে কৈছা তেনেকে কথা পাতিলে বুলো কথা পাতিব লাগিব কিছ মানে কথা পাতিবও নাজানে।
অ', সেইটোৱেতো প্ৰব্লেম। বহুত অশান্তি লাগে তে-তেনেকুৱাত বহুত কষ্ট হয়। মানে মানে নাজায় নো নাযায় নোপোৱাই লাগে কিন্তু কিছুমান কথা পাতি থাকিলে গমেই নাপায় টাইমটো কেতিয়া পাৰ হৈ যায়।
এতিয়া ইয়াতে হৈছে পতক কথক কথা পাতি থাকোতে সময়খিনি কিনি গৈছে গমেই নাপাওঁ।
অ', গমেই পোৱা নাই কিন্তু কিছু মান আছে তোমাৰ মানে একদম চাই চাই থাকিব লগীয়া হয় মোবাইলটো হ'ল নে হ'ল নে। মানে তোমাৰ একদম অশান্তি লাগি যায়।
ময়ো তেনেকৈ চাই থাকোঁ সময়বিলাক হ'ল হ'লনে নাই নে। কিমান সময় হৈছে কিমান সময় মানে মই সেইখিনি লৈকে চকুতো নি থাকো। তেনেকুৱা হয়, চব মানে থাকে ন তেনেকে। তুমিতো বহু মোতকৈ বহুত আগতে আগতে বহুত আগৰ পৰা পাত নাই পাত তা ন আৰু তুমি আগত যোৱা যোৱাৰ বছৰতো যোৱাৰ বছৰতো
নাছিল ন প্ৰজেক্ট যোৱা বছৰ প্ৰজেক্টটো তোমাৰ চিংগুল তুমি নিজৰে মানে ভইচ দিব লাগে। তোমাৰ এনেকুৱা ফটো আহে।
তুমি তাত ফটো খনত কি কি দেখিছা তাৰ তুমি ডেছক্ৰিপশ্যন দিব লাগে যোৱা বছৰ সেইটোৱে আছিলে। এনেক এই-এই-এইটো প্ৰজেক্ট নহয় কল কৰা।
অ'।
এইবাৰ আহিছে আৰু কল কৰা বহুত মানুহ চিনাকি হৈছো কল কৰি কৰি।
ভালেই হৈছে বাৰু বেয়া হোৱা নাই বাৰু চিনাকি এনেকে কে মানে কি আৰু মানে কেনে